হেল্ল' অ হেল্ল' অ মই এনেই আছো। এনেই আছো। তই কি কৰি আছা?
আছো দে ভাল খবৰ। কি খবৰ পাতি ভাল নে?
মোৰ খবৰ পাতি ভাল। তোৰ ভালে আছা?
ঠিকে আছো দে মই বাকী তই জে কালি যে ষ্টেটাচ যে লগাইছ জাগাটো কৰ হয় নো?
অ সেইটোয়ে আমচিং যোৰাবাটৰ তাতে অ তাতে তোৰ মানে মজাত ধুনীয়া জোগা হয়, যাম দে এদিন ফুৰবা।
অ অ যাব পাৰি নাই ধুনীয়া লাগিছে ফটোটো মোক ভাবিলো এইটো কাৰণে মই ভাবিলো যাম বুলি ভাবি আছো তইকে মই ফোন কৰি ফোন কৰি সটো ফোন কৰিছ
উম যাম দে তাতে বেছি দূৰো নহয় ওচৰতে হয় জোগাটোও বহুত ধুনীয়া হয়। ত ইমান ভালেই লাগিব দে বেছি পইচা পাতি খৰচা নহয়। পাতি তোৰ ক পিছে ক'লৈ উম যেটো যাব লাগিব। এইবোৰ পিছে কলেজ চলেজ কেনেকৈ?
নৰ্মে ঠিক থাকে জাই আছে কলেজ চলেছ এইকেদিন পৰীক্ষা আহি আছে কেইদিন পৰীক্ষা আছে তহতৰ ত পৰীক্ষা আছে নে নাই? তহতৰ কেতিয়া আছে পৰীক্ষা?
আমাৰ পৰীক্ষা এতিয়া বৰ্তমান নাই ৰ আমাৰ এতিয়া দেৰি আছে আমাৰ পৰীক্ষাৰ কাৰণে, তাকে টেনচন লাগি আছে অ পৰীক্ষা দেৰি হলেও পঢ়ব চাব লাকব ন। পঢ়া চৰা একো হোৱাই নাই বোলে।
উম সেইটোয়ে ঠিকে কথা কৈছা, উম উম ঠিকেই। পঢ়া পাতি আৰু ঠিকে পঢ়া চলি আছে এতিয়া দেখা যায় এক্জাম আহিলে কি হব, এক্জামটো দিলও তাৰপিছতে গম পাম যিমানক একজামিয়ো গম নাপানো কি হব। বাকী উম এইটো লাষ্ট হয় মোৰ। তত আছে আৰু।
মৰ আছে আছে মৰ আছে।
বাকী তই কি ফুৰি চুৰি ভাল পোৱা নেকি।
ফুৰি ভাল পাওঁ, মোৰ ধৰি লওক ফুৰি মই বহুত বেছি ভাল পাওঁ, ত নদী চদী হওক মাউন্টেইন পাহাৰ চাহাৰ হওক এইবিলাকত যাই মই বহুত বেছি ভাল পাওঁ, তই?
অ মইও আইলোক। কুৱাই পাহাৰ চাহাৰ নদী এনে বহুত নিজৰা হ এনেকুৱা বহুত ভাল পাওঁ । মাৰ এয়া প্ৰাকৃতিক সৌন্দৰ্য পায় নহ। ভাল লাগে যায় তাতে মনতটো ইমান শান্ত।
হ ভাল লাগে। তাতে তোৰ তোৰ নি তাতে নিজৰা চিজৰা থাকিলে। তাতে মজা লাগে ন তাতে একেলগে খানা চানা খাব পাৰি ভালকে ধুনীয়াকে।
অ সেইটো হয় তাক।
সেইটো আমি। এদিন এদিন যোৱাৰ মানে মানে আমি মানে প্লেন এটা কৰিব লাগিছিলে আৰু গোটেইকেইটা মিলি।
অ মইতো ভাবি আছো যাম যাম বুলি চাও। তেয়া লগৰ কেইটালত আলোচনা কৰো কি হয় তেতিয়াহলে যাম জল্দি যাম দে একদিন।
তাকেতো বন্ধু বান্ধৱীসকল যদি যাওঁ বুলি কয়, তবে এটা মিলি প্লেন এটা কৰিব পৰা যায় আৰু ধুনীয়া চাই এখন মানে কাত সৌন্দৰ্য্য জেগাত ধুনীয়া বিচাৰি কেনে।
অ যাব পাৰি ঠিক আছে মই চবৰ লগত কথা পাতি আছিল হ'ব মই কথা পাতি। চা ডিছকাশন কৰো কোনে কি কৰে কেতিয়া যাওঁ আমি।
অ তাকেেতো ডিছকাচন কৰিব লব বিচাৰে নে কি ক।
অ মই কথা পাতি আছো দে মই আজি ভালকৈ গোটেইকেইটালৈ কি কৰি কি নকৰিব। মম বাকী তই। এই যে ফুৰ্বা চোৰবা যে যোৱা কৰতবা তই মা দেউতাৰ অল। ঘৰৰ মানুহ লগত যাই বেছি ভাল পোৱা না লগৰকিতা যাই বেছি ভাল পোৱা।
অ ভাল লাগে ভাল লাগে। তোমাৰ তোৰ পিছে ক তোৰ। কাৰ লগত জাই বেছি ভাল লাগে।
তো ঘৰৰ মানুহ লগতো ভাল লাগে ফেমিলিৰ লগত যিমানো যি হওক ঘৰৰ মানুহ লগত বি। বেছি ভাল নাপাওঁ যিমানৰ যি হওক লগৰ কেইটা লগতো ভাল লাগে কিন্তু ঘৰৰ মানুহবিলাক অলপ বেছি ভাল লাগে যায় কেতিয়াবা কেতিয়াবা যলগৰ কেইটা সদাই যায় লগত বানুহ লগত প হলে কি তই ট্ৰেইনে দি যাই বেছি ভাল পোৱা নে এৰুপ্লেনেৰে দি বা যাই ভাল পায় বাহ
মই তোৰ চা ট্ৰেইনেৰে যাই বেছি ভাল পাওঁ তেতিয়া লগৰ চৰ ম যেতিয়া লগৰ লগত যাম বহুত টাইম থাকে ন ট্ৰেইনত ফুৰা চুৰা হয় খোৱা চোৱা এইগিলা চব হৈ যায় মানে মই ট্ৰেইনেৰে যাই বেছি ভাল পাওঁ তই
অ সেইটোয়ে মই ট্ৰেইনেৰে দি যাই বেছি ভাল পাও
হা
এইদিন যাই আছো কতবা কতবা চাম আৰু আমি এইবাৰ ক'বাত যাম ভাবি আছো ত তা ট্ৰেইনেদি যাম চাগে ত'ত যাবি হয় ন আমাৰ লগততোত যে ট্ৰেইনেদি যাম যে প্লেনটো কৰিছিলো
আমিও যাম তত ল যাম কি ক'ত ক'ত গেলি এইবাৰ এনে
ম ব বৰ্তমান আমাৰ এইখিনিৰে আমাৰ বেছি দূৰ যোৱা নাই দে নেক্স টাইম যাম বাকী যিমানে যি হক এইবাৰ কৈছে ক'ৰবাত ফুব গৈছে নে যোৱা নাই দূৰ ওচৰত । ক'তবা
এইবাৰ মই ট্ৰেইনেৰে ফুৰবা গ'লো ক'ত জানা আমাৰ কোকৰাঝাৰত গ'লো ফুৰবা মানে কোকৰাঝাৰত অকমান মানে ফুৰি আহিলো তাতে অকমান ভাল লাগে পাহাৰ পাহোৰ নদী চদি আছে ধুনীয়া ধুনীয়া তাতে তাৰে সৌন্দৰ্যত লৈ আহিলো আৰু বাকী ভাবি আছো আৰু
ঠিকে ঠিকে ভালেই এইবাৰ এনেকুৱা ট্ৰেভেলিং চেভেলিং কৰি থাকো তেতিয়াহে ভাল লাগে যায় পিছে তোমাৰ ফেভট প্লেচটো কোনটো পিছে তোমাৰ ফেভট প্লেচ কোনটো যিটো জোত তুমি বহুত ভাল পোৱা
উ
এনেকুৱা আছিলে নেকি
মোৰ আচ্ছা, মোৰ ফেবেৰেট প্লেচ বুলি ক'লে য'ত। পাহাৰ পৰ্বত গছ গছনি। থাকে নদী থাকে। মই সেইটো ছাগা মোৰ ফেভৰেট। হৈ যায় আৰু মানে এনেকুৱা স্পেচিফিক বুলি জেগা নাই মই এটা নেচাৰেল মানুহ মই পাহাৰ পৰ্বত নদী চদী। যত বিল থাকে যত তাতে নিজৰা থাকে সেইবিলাক জেগাত যাই মই বহুত ভাল পাওঁ তাতে য'তে নাথাকক মই যাই ভাল পাওঁ ।
অ অ।
এতিয়া ধৰি লও এতিয়া আমাৰ ধৰি লও মই কওঁ যদি বৈশিষ্টয পনীয়া নিজৰা আছে বহুত ঠিক আছে আৰু মেঘালয় চাইডে পৰা একদম পাহাৰ চাহাৰ নিজৰা বহুত ভাল ভাল আছে শ্বিলং চাইডে চ সেই চাইডে যাই ভাল লাগে বহুত।
অ অ। ঠিকে
তাতে ভাবি আছো যোৱাৰ প্লেন কৰি আছো তই কিতাবা যাবি নেকি তাতে।
অ ময়ো যাম বুলি ভাবি আছো, কৈছে লগৰবোৰে আৰু ফটো চটু পাও নহয় বহুত ধুনীয়া চোন ফটো চট তাৰ জেগ বিলাক বহুত ধুনীয়া ধুনীয়া আহে ত মই ভাবি আছো এইবাৰ যাও বুলি। দেই একো নোৱাৰি আমি এটা কাম কৰিম দে একেলগে গোটেই কেইটটা লগৰ কেইটা মিলি যাম দে।
ঠিক আছে গৰ্তকেইটা লগৰ কেইট মিলি কেনে যাম। খাম তাতে মজাকে ভাল লাগিবল তেতিয়া সবৰে খোৱা লোৱা তাতে হৈ যাব চব খানা তাতে আমি বনাই খাম নে কি?
সেনেকুৱাই কৰিব পাৰি খানা চানা আমি গোটেই বনাই যদি খাওঁ যদি গোটেই এটা এডভেঞ্চাৰ। এতিয়া বঢ়িয়া একদম লাগব যায় একদম মজা লাগি যাবৰে।
তাকে আমাৰ যদি নিজৰ স্কুটি বাইক লৈ গ'লে তেতিয়া বেছি ভাল লাগিব পৰা স্কুটি বাইকত গ'লো তাতে লগৰ বিলাকে মাজে মাজে ৰখি ৰখি গ'লো তাতে আৰু তোৰ আৰু এটা জোগা আছে বগা মাটি গ্ৰাছলেণ্ড কি মজা তাতে। যি ধুনীয়া জাগা তাতে।
অ অ অ শুনছো জাগাটোৰ নাম মই নাই নাই এইবাৰলৈ যোৱা নাই।
তই চাবি তাতে বগ মাটি গ্ৰাছলেণ্ড বুলি মাৰিবি কি ধুনীয়া জাগা কি নদী আছে সৰু নদী পুৰা একদম নিজৰা নিচনা পাথৰ আছে চথৰ আছে কি ধুনীয়া হা গ্ৰাছলেণ্ড হয় তই চাবি গুগলত চাব পাৰ কি ধুনীয়া হয় কি। ভাল লগা জোগা হয় তাতে মানে জাগাটো বহুত ভাল লাগে, তিনি ঘন্টামান লাগিব আৰু যাই পাওঁতে।
অ অ ঠিক আছে এইবাৰ যাম দে আমি কি কোৱা।
লগৰবিলাকক কবি গলে তই ময় আমি লগৰ কেইটাক কৈ কেনে এদিন বহিম আলোচনা কৰো বোলে গোটেই বিলাকে যোৱাৰ চোৱাৰ কাৰণে।
উম ঠিক আছে আমি মই এইবাৰ বহুত নে আমাৰতো পৰীক্ষাটো শেষ হৈ যাওক পৰীক্ষাটো বেছি দিন নাই দুই মাহ এক। মাহে আছে পৰীক্ষাটো শেষ কৰিবি নে। এ গৰমৰ ফালে একদম ধুনীয়া চাই এটা জোগাত যাম দে হা মই এটা জেগা ভাবি লৈছো মই তহঁতও ক'ম দে যেতিয়া আমাৰ একজাম চেকজা। টেষ্ট হৈ লওঁক, সব বঢিয়া মানে গছ গছনি আছে চাৰিওফালে সেনেকুৱা ধুনীয়া জাগা এটা তাতে যাম দে।
মোৰো একজাম চেচ হওক তোৰো হওক তাৰ পাছত তেতিয়া ধুনীয়াকে ফ্ৰী হওঁক, তাৰ পিছত যাওঁ মজা কে নেকি।
উম সেইটোৱে হয়।
ঠিক আছে চাও আৰু তাই তই প্লেন এটা কৰিব লাগিব আৰু জল্দি জল্দি। তাৰ মানে এইবিলাক জগাত যাই বহুত ভাল লাগে ঠাণ্ডা পৰিৱেশ মজা এই। গৰমত আমাৰ ইয়াতে বৰ্তমান যি গৰম দি আছে তাতে তাৰ মানে ঠিক ঠাক আৰু। ধুনীয়া জাগা ন ঠাণ্ডা জাগা ভাল জাগা। মানে শান্তিমই জাগা আৰু।
বাকী তই উম উম বাকী তই পাহাৰ বেছি ভাল পাওঁ নে। দি যদি এনেকুৱা পুখুৰী ভাল পোৱা।
উম মই নদী চদি বেছি ভাল পাওঁ মানে এতিয়া পাহাৰতো ভাল পাওঁ কোনো পাহাৰত উচি যাব লাগে ন কষ্ট হৈ গলে কোনো নদী চদীৰ ওচৰত মানে গা চা ধ বেছি ভাল লাগে আৰু
অ আচ্ছা এইটোতো কথাটো সঁচাই হয়
উ এয়া পাহাৰো ভাল পাওঁ পাহাৰো ভাল পাওঁ পাহাৰ খ ভাল নাপোৱা নহয় হয় নৰ্দী চদি বেছি ভাল লাগে গৰম দিনত গা চা ধুবৰ কাৰণে মজা হৈ যায় সেইটো আৰু তই কি ভাল পোৱা
মইতো এনেকুৱাই বেছিভাগ পাহাৰতে নহয় মই পাহাৰ বহুত বস্তু ভাল পাওঁ ম পাহাৰ পৰা যি বতাহ আহে গছ গছনিৰ যি ধুনীয়া নাজাৰা চাৰি ফাৰে যি প্ৰকৃতিৰ এটা সৌন্দৰ্য্য এই আমি একদিন ৰাতিপুৱা গৈছিলো পাহাৰত ওপৰত কি ধুনীয়া লাগিছে, সূৰ্য উদয়টো দেখা পালো তাৰপিছত। কি ধুনীয়া চ আৰুফালে প্ৰাকৃতিক দৃশ্য। এ এনেকুৱা এইটো মানে এনেকে এনেকে যায়। পাহাৰতে যিমান যু নদী যদি তাতে গা ধত গাটো চবতে ধৌল কিন্তু পাহাৰত যোৱা যিটো মজা সেইটো খত হব তই পাহাৰত চাই বহুত ভাল পাওঁ।
কোনখন পাহাৰত গৈছা।
আছে বহুত পাহাৰ আছে বহুত পাহাৰত গৈছো আজি। ফূৰিব গলে কাৰণে বহুত জেগাত যাওঁ, পাহাৰ অলপ আমাৰ এইখিনিত আমি য'ত থাকো সখে চাৰিওফালে পাহাৰ ।পাহাৰটো আমি পায়ে যাম যাবৰ কাৰণে বাকী। এইবাৰ ওলাবি হা। মইজো
এইবাৰো এইবাৰ ঠিক আছে, এইবাৰ ফিক্স ফিক্স এইবাৰ আমি যাম দুট যাম। আমি গোটেই এটা মিলি যাম ভালকে খানা চানা খাম, একেলগে মজা লাগিব।
উম দে ঠিক আছে হা।
ঠিক আছে ঠিক আছে হ'ব।
হয় থেংক ইউ।